ছো, কি কৰিছা? এ, মই এনেই শুই আছ
মই এনেই শুই আছোঁ বিচনাতে।
বাকী, ভাত খোৱা হ'ল?
ভাত খালোঁ, খালোঁ। কি ভাত খালানে নাই তুমি?
মই ভাত খালোঁ অ'।
কিহে খালা?
মই ভাত তোমাৰ এই বুটে আলুৱে ভাজিলো কালি ঠাণ্ডা ভাত আছিলে।
হ'ম
তাতে পানী দিলোঁ। পানী দিয়াতে গোলনেমু গোলনেমু চেপি ললো।
আৰু
বুট-বুট ভাজিলো জ্বলা দি পেলাই, সাতটা মান এ কি বাৰটা মান জলকীয়া দিছোঁ।
বা পইতা ভাত
সেইটো জলা ভাজি আৰু পঁইতা ভাত তাত নেমু চেপি মানে।
মজা, বতৰ কেনেকুৱা এইফালে?
বতৰ তোমাৰ একদম গৰমে মৰম কৰি দিছে চবকে।
গৰমে মৰম কৰিছে নেকি?
এ তাত তো বহুত ঠাণ্ডা, আমাৰ তাত।
ইয়াতো ঠাণ্ডা, ইয়াত ঠাণ্ডা মানে নৰ্মেল আৰু মানে কি জোখৰ আৰু বতৰটো। বৰষুণো দি আছে।
এতিয়া যদি তোমাৰ আগৰ যিটো আছিলা মানে তুমি সেইটো
উম'
একো ফেন চেন নহোৱাকৈ যে তোমাক যদি দৰ্জা খিৰিকি বাহিৰৰ পৰা মাৰি সোমাই থব আৰু তুমি মৰি উঠিবা চিঞৰি চিঞৰি মৰিবা। অ' ইমানেই গৰম মানে তোমাৰ মই মাজে-মাজে দৰ্জাখন খুলি মুখখন উলিয়াই ৰখি থাকো। উশাহটো লৈ লও মানে বাহিৰত। অ'হ বাহিৰত বোলে উশাহটো লৈ লমগৈ অকমান।
উম।
তাকে আৰু ঢেৰ ধোঁৱা চোৱাও ওলাই থাকে যে সেইকাৰণে গৰম হয় আৰু ভাত-চাত বনাও নে
এ ধোঁৱা চোৱা বেছি উলিয়াই থাকা তোমাৰ মানে ৰুমটোত তোমাৰ মানে কি ধুৱাটো বেছি। উম'
তাতে ভাত চাতটো বনাওঁতে ঢেৰ ওলায়।
ভাত চাতটো বনোৱা আৰু জুইটো ধৰিয়ে থাকা তুমি।
অ সেইটোৱেই সেইকাৰণেই আৰু গৰমটো বেছি।
কামলৈয় গৈছে
কিন্তু এই আমাৰ মোৰ যে কাষত যে এই যে দুটা যে থকা যে যে ঘৰটো যে আছে যে সেইটো কিন্ত সেইটো কিন্তু বহুত ঠাণ্ডা আকৌ।
ঠাণ্ডা ন
সিহঁতৰ এই পথাৰ ফালে খিৰিকি দুইটাই দুখন আছে যে
উম।
সেই দুখন খুলি দিলে ধৰা ফেনৰ দৰকাৰেই নাই।
উম, উম।
আমাৰ আকৌ মানে আমাৰ দুটা ভাগৰ খিৰিকিকেইখন যিফালে আছে এইফালে বতাহ নাহেই ঘৰ মালিক মানে ঘৰ ঘৰটোৰ পৰা আকৌ এফালে পিছফালে খুলিলে গোটেই ধূলি
ধূলি
ভুল কৰিলে দৰ্জা চৰ্যাবোৰ ইটো চাই মানে সেই ইফালে দিব লাগিছিলে পিছফালে দিব
এ বনাওতে ভুল কৰিছে বনাইছে বনাইছে হা দুটা মূৰলৈকে বনাব পাৰে বা জেগা আছে। যে দুটা মূৰলৈকে বনাই দিলে নো কি হয়?
মানে বা তুমি প্ৰথমতে এটা মহলে বনাও আৰু ইটো বনাবলৈও জেগাটো ৰাখি থব লাগে মানে। যে সুবিধাটো ৰাখি থ'ব লাগে ওপৰত বনাব পৰাকে।
উম, তাকেইতো দু দুটা মহল বনাব কোৱা নাই মানে কথাটো কৈছোঁ।
যাতে ভৱিষ্যতে ইয়াতে আকৌ ভৱিষ্যতে ইয়াতে আকৌ উঠাই উঠাই যাতে লৈ গৈ থাকিব
অ'-অ' আৰু তেতিয়া ভালো হল তেন্তে দেখিবও ইমান ভাল নালাগে ন আমাৰ ভিতৰতো কথা নাজানো কিন্তু বাহিৰৰ পৰা দেখিবলে ইমান এটা
এ, মোৰ দেখাবলৈ লাজ লাগে গম পোৱা নোপোৱা।
কিন্তু ভিতৰতো ভাল আকৌ
ভিতৰতো ঠিকে আছে ভিতৰতো বেয়া নহয় ভিতৰতো সুবিধাও আছে। পাকঘৰৰ কাৰণে অকমান জেগা।
এটা কথা বাঁহীটো ৰং দিয়া নাই যে, বাঁহীটো ৰং দি দিলেও ভাল লাগিব আৰু গোটেইটো। এই ভিতৰৰ নিচিনাকে বাঢ়িলো।
সেইটো মোৰ চাইডৰ বাহিৰটো দেখিছা নাই? আৰু পিছফালটো দেখিছা নাই তুমি?
আমাৰ গাঁৱত এইবিলাক তোমাৰ সেইতোয়ে ভঁৰালও ইয়াতকে অকন ভালে থাকে ভঁৰালটো দেখিবলো।
উম
নে কি কয়?
নাই আমাৰ গাঁৱতেতো হেৰি একো নাই বাৰু। কিন্তু বিশেষকে তাতো নিজৰ পাচ হাজাৰ টকা দি আছা ন।
অ', সেইটো কাৰণে মানে তোমাৰ।
উম।
মানে বস্তুটো পইচাটো চাই আৰু অকনমান ভাল।
আৰু অকন পইচাটো চাই পইচাটো চাই মানে কাৰণ
উম।
বাকী ভাত কিহে খালা?
ভা দে তোমাৰ মাছ আছিলে সৰু মাছ তাৰপিছত দালি তাৰপিছত তোমাৰ এইয়া আৰু অলপ চলপ।
ঠিকেই আছে। এ, মাছ মাংস মাংসটো ইমান নাখাবা খালেও খুব জ্বলাটো কম খাবা।
কেলেই?
এই গৰমত জ্বলা খালে বেছি গৰম উঠে গম পাইছে নে?
উম উম গৰমটো মানে ইমান গৰম হোৱা নাই ন বৰষুণ দি আছে যে।
অ' মই পাহৰিয়ে থাকো নহয় তোমালোকৰ তাত ঠাণ্ডা বুলি। মই য়াদে।
আহিলো আৰু তাৰ পৰাা এতিয়া।
মানে ৰাতিপুৱা সময়ত তোমাৰ লাইনটো গুচি গ'ল।
উম,
আজি শুই আছো, শুই আছো, শুই আছো শাৰ পাইছো বাগৰি দিছো গাত এ বিছনা চাদৰখন লাগিয়ে আহিছে মানে।
ইমানে মানে ঘামি গইচো
অ' ইমানে গৰম মানে যি ডখৰত শোই আছে সেইডখৰত মানুহ এটা নিচিননা ঘামি সি গোটেই এৰিয়ে গ'ল।
উম, গৰম তাতে বহুত গৰম। তুমি যিটো জেগাত যি মানে তুমি যোনখন। ৰাজ্যৰ আছা মানে কি কম আৰু।
অ' আমাৰ এইডখৰ কিন্তু বহুত ঠাণ্ডাহে কব কব গলে তোমাৰ এইফালে যে, এই মাজৰ ফালে যে।
এই মাজৰ ফালেতো জ্বলি যায় মানুহ।
তোমাৰ এ মানে ম এইটো যদি ঘৰৰ মাজত যদি থাকিলে হে আৰু যদি সেইটো ঘৰত আমি থাকিলেহে আমি ন।
আহ।
বেমাৰ হৈ গ'লে হেতেন, বেমাৰ হৈ গ'লে হেতেন এতিয়াতো ফালে ফুলিয়ে মানে পাহাৰ চাহা আছে কাৰণেতো অকণমান। ঠাণ্ডা পৰে সোনকালে। সেইবোৰ আমাৰ ইয়াত মানে তোমাৰ ৰাতি অকণমান ঠাণ্ডা পৰেই সেইবোৰজাগে ৰাতিয়ে এ দিনে গওঁ।
উম,
দিনতো দিনতো গম ৰাতিও গম।
তাকে এই ঘৰত এইকেদিন এনেই থাকে। তে, গছ ৰুৱায় প্ৰকল্প এটা হাতত লোৱা তুমি অকলে।
পাৰি অকলে দিগদাৰ ন।
হা
গছ পুলি দিচে এভেললেবোৰ ৰুব লাগিব আকৌ গাঁত খান্দিবলৈ লাগিব।
অ কচু চচু ৰুই দিবা। কচু চচু ৰুই দিবা। পিছত গৰম যোৱাৰ পিছত ঠাণ্ডা দিনা খাল খান্দি পেলাই বেছি দিবা।
ঠিকে আছে ব্যৱসায় এটা কৰিব পাৰি আৰু।
অ মানে এতিয়া গৰমত তোমাৰ চাহ টো পালা, অক্সিজেন টো পালা। পতটো পালা। খান দিনত খান্দি পেলাই আলুটো বেছি দিলা।
এ নাই কচু ৰুওঁ বুলি ক'লে ৰুব পাৰো। এই ভেকুলী বিলাকে প্ৰেমত আত্মহত্যা কৰিবলৈ ভয় লাগে ন?
সেইটো হয় এটা কথা। তাকে ধৰা গাঁৱত এ ওচৰত
চাইবেল এখন। এ এতিয়া সেই ফিফা ফিফা চি ফিফা সেহে টাইম।
অ এই এ এ এটা গ'ল মানে ভুল কৰিলে এজোপা গছ।
অ', পাৰি ফুটবলখন পাতিবলৈ।
খেল চাইছা নে নাই তুমি, মই নাই চোৱা এদিনো চোৱাই নাই খেল মই এইবিলাক।
চাইছো চাইছো চাইছো মই চবৰে নাচাওঁ।
কাৰ চোৱা আগত। দছৰ চোৱা নে সাতৰ চোৱা।
সাতৰ চাওঁ সাতৰ।
অ',
সাতৰ চ উম, উম,
ফুটবলৰ খেলা।
ফুটবলৰ থেলা।
ঠেলা ঠেলা চুৰ। শু সেইটো যে আমাৰ তাত। চুৰ পাইছো।
কিহ দোৱা।
হ
তুমি কিহ চা দছ ৰছখাত।
সাত সাত।
উম ঠিকে আছে। আমাৰ তোমাৰ কাষৰ লগৰটো। আমাৰ ঘৰৰ ওচৰৰ সিহে দষৰ নেকি।
এই দচ। ই মোৰ উল্টাাতোৱে হয় মই যদি দহ যাও সি সাত পত হৈ যাব পতককে।
উম, তাকে কম বুলি ভাবি ছিলো।
নহবা সি নিজে এটা বনাই লৈ ওলাই দিবগে।
হ এঘাৰ বাৰ
এশ ই গাঁও
তুমি সাতকো ভাল পোৱা যদি দহকো ভাল পা এঘাৰ পৰাাৰ উলিয়াই দিব।
এই সি দৰকাৰ পৰিলে নিজৰ ফোন নাম্বাৰটো লিখি লৈছ ওলাই। পিছফালে। গমে জানে তেখেত তেখেতে গোটেই খেলি মেলি কৰি দিছে নহয় সদিনা মালিকে কৈছে মেছেজ দে মে না ফ কৰিলে ৰিচিভ নকৰে বো
এই বছ দি পয় আৰু
বোলো বস্তু যিগিটা থৈ গৈছে আপোনালোকে লৈ
বস্তু তাকে এই লৈ যাব লাগিছিলে বেয়া মানে তাত থৈ দিব নালাগে মানে
বস্তু কেইটা সে এ কি বুলি কৈছে জানা নায় পইচাটো যেতিয়া দিম তেতিয়া বস্তু কেইটা লৈ যাম।
উম মই চোৱা মই আহোতে ইমান অলপ বেয়া হৈ অহা নাইিছত বাত ৰাখিলে মোক আকৌ দৰকাৰ হলে।
অ' এতিয়া তোমাৰ কথা কৈয়ে কৈথয়ছে যেতিয়া এতিয়া সুধিয়ে আছে সি বেগ কৈছিলে নেকি কিবা বুলি নহ'লে সি কোৱা নাই তাত দটকা হ'লে ফোন কৰিব বোলো সময়ত সেই বুলি কৈছে যদি খালী থাকে তেতিয়াই আহিব বুলি কৈছোঁ।
অহ, কি কৈছে?
অ' হ'ব ওলাইছো।
মই চ মই আহিছোঁ মই বাটটো ভাল কৰি থৈ আহিছোঁ যাতে মই পিছত দৰকাৰ হয় জাব।
যাতে তোমাৰ যাতে তোমাৰ ইয়াত কেতিয়াবা কিবা এটা হলেও দেখ দেখিলেও এইটো আমাৰ তাৰে লৰা পায়। এইটো আমাৰ তাৰে লৰা এ' ভাল লৰা ভাল লৰা বেয়া নহয় মানে তুমি যেনিবা কৰবাত কাজিয়ে এখনে লাগিলা যেনিবা এই ভাল নহয় তেনেুৱা নয় নমাৰিবি নকৰিবি এই কাজিয়া নলাগিবি
সেইটোয়েতো পিছত এদিন নহয় এদিন তালৈ এনেও যাবই লাগিব ন আকৌ কেতিয়াবা ন কেতিয়াবা কিবা কাৰণত
ই, অকল ভাত বনোৱাতহে হৈ গৈছে বস্তা এটাত।
সেই নিনি আও সেই গিতা বস্তু। সি নিব যে আশা নাই এইকেইটা বস্তু।
আনকি মই ফোন কৰিলেও ৰিচিভ নকৰে।
উম, তাৰ মই-মই খবৰ খাতি নাই দে তাৰ লগত মই কথা-চথা পতা নাই বাৰু।
সিদিনা কৈছে মোক তেনেকৈ লগ পাই পেলাই বোলে একো হেৰিয়ে নকৰে বোলে। কিবা সুধি বোলে এনেকে দি থলেও নাচায় বোলে হেৰি নধয়ও বোলে।
তাকে মোৰ কথা কিবা কছে
এ - একো কোৱা নাই তুমি আহিবা বুলি কলত কৈছে আহিলে মোলৈ ফোন কৰিবলৈ কবি বুলি কৈছো।
উম, যাব লগিব চাগে মই তাৰিখটোক ভালকে গম পোৱা নাই ন পৰীক্ষা দিয়া তাৰিখটো হলে মোৰ যদি এতিয়া এ অহা মাহত যদি নহয় পিছৰ মাহতৰে মই এইটো মাহৰ পৰা এনেকৈ নাথাওগে ন।
আৰু মই এনেও বিচনা টেবুল থৈয়ে যাম।
তোমাৰ বিছনাখনত থাকিব না নাই তাতে।
বিচনা টেবুল চকী আলনা আৰু ফেনখন ইয়াতে থাকিব।
তোমাৰ মোৰতো থাকিবই নেদিম
উম।
উম
যদি তুমি আহা তুমি ব্যৱহাৰ কৰিবা। যদি বেলেগ ল'ৰা ছোৱালী আহে তে তেতিয়া হ'লে মালিকে মানে ঘৰলৈ লৈ যাব বস্তু কেইটা।
ঠিক আছে মই গ'লে মই ল'ম
যদি মই পিছত ইয়াত আহি পেলাই ৰুম নাপাওঁহি বা বেলেগত যদি লওঁ তেতিয়া ইহঁতৰকে পৰা লৈ যামিহি মানে বস্তুটো।
মানে মই যেতিয়া যেতিয়া গুচি আহিম।
অ তেতিয়া আকৌ ইহঁতৰ ঘৰতে দি থৈ গুচি আহিলে বা ইয়াতে থৈ গ'লে হ'ল। ইয়াৰ ভিতৰতে থৈ গ'লে হৈ গ'ল মই মই এতিয়া উলিয়াই থয় নাজানাই ইয়াৰ ভিতৰতে থৈ যাম।
উ, উ, উ, অ, বাজাম। মানে বেলেগ। এ আহিলে বেলেগক দি দিব চলাই থাকিবলৈ
অ মানে চলাই থাকিবলৈ নিদি ইহঁতে লৈ যাব। ফেনখন ইহঁতে ঘৰত ব্যৱহাৰ কৰিব দৰকাৰ হ'লে বিচনা বিলাক খুলি পেলাই বোলে থৈ দিব। মই বোলো এইবিলাক ব্যৱহাৰ কৰি দিব। বিছনাখন খুলাই ভা। নাযায় নয় টেবুল খনৰ কোনোবাই কিবা কিবি থৈছে বোলে পঢ়িছে। তেওঁৰ একো নহয় নহয়।
কি অ নো।